হয়, কওকচোন।
হয় নমস্কাৰ জনাইছো আপোনাক।
হয় হয়, অ কি কৰি আছে?
হয়, মই আছো বাৰু এনে আপুনি কওকচোন।
অঁ আপোনাৰ লগত এ এটা বিষয়ে আলোচনা কৰিবলগীয়া আছিল, আপোনাৰ হাতত সময় হ'বনে?
হয় নিশ্চয় মই ম তোমাৰ আজৰি আছো কওকচোন।
হয়। অঁ আপোনাৰ লগত মই এ খেলা ধলাৰ বিষয়ে আলোচনা কৰিব বিচাৰো। আপুনি ক'ব পাৰিবনে।
হয়, যিখিনি মই আপোনাৰ জ্ঞাত মই সেইখিনি আপোনাক জনাব নিশ্চয় চেষ্টা কৰিম আৰু আপুনি যিখিনি জ্ঞাত সেইখিনি মোক জনাব পাৰিব বুলি মই আশা ৰাখিলো।
হয় হয়, নিশ্চয় কওকচোন।
হয় আপুনি কি বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছে, অলপ জনাব।
হয়, মানে আপুনি খেলা ধূলা বিষয়ে কি ধৰণে কি ভাবে, কেনেকুৱা কেনেকুৱা হয় জানে মোক কওকচোন অকণমান।
হয় হয়, নিশ্চয় মই যিখিনি জ্ঞাত মই আপোনাক নিশ্চয় কবলে চেষ্টা কৰিম। হয়, খেলা ধূলা বুলি ক'লেতটো আপোনাৰ আমাৰ শৰীৰ ভালে ৰখাৰ প্ৰধান অংগ হৈছে আপোনাৰ খেলা ধূলা। যদি আপুনি ভালদৰে খেলা ধূলা কৰে, আমাৰ শৰীৰ নিশ্চয় ভালে ৰাখে বুলি মই ক'ব বিচাৰোঁ প্ৰথমে।
হয়।
হয়, শৰীৰ চৰ্চাৰ লগতে প্ৰথমতে আপোনাৰ খেলা ধূলাটো জড়িত থাকে।
হয় হয়।
হয় আপোনাৰ মন ভালে থাকে, যদি আপোনাৰ খেলা ধূলা ভালকৈ কৰা যায়। আপোনাৰ মনৰ চিন্তা সমূহ মানে দূৰ হয়। মনত যিবোৰ আপোনাৰ চিন্তা আপোনাৰ
আহে, সেইবোৰ যদি দূৰ কৰিব বিচাৰে খেলা ধূলা বা আপোনাক নিজকে ব্যস্ত ৰাখিব লাগে প্ৰথমে। খেলা ধূলাৰ ওপৰত আপোনাৰ দলীয় ভাৱেও খেলা থাকে আপোনাৰ, বা আপোনাৰ একক ভাৱে বা ব্যক্তিগত ভাৱেও খেলাত থকা দেখা যায়। যেনে আপোনাৰ দলীয় ভাৱে দে খেলিবলৈ গ'লে আপোনাৰ ক্ৰিকেট ফুটবলৰ কথা আগতে ক'বই লাগিব, ভলীবল ক কাবাডী এইবোৰৰ কথা। আৰু আপোনাৰ যদি ব্যক্তিগত খেলাৰ বিষয়ে ক'ব যাওঁ, তেতিয়া আপোনাৰ দৌৰ জাম্প সেইবোৰ ব্যক্তিগত খেলা, যিবোৰ আপুনি অকলে খেলিব পাৰি। তাৰপিছত দলীয় ভাৱে খেলিব গলে আপোনাৰ দল এটাৰ প্ৰয়োজন হয়, খেলা ধূলাত। ঠিক তেনেদৰে আপোনাৰ কাবাডী খেলা ক্ৰিকেট খেলাটো আপোনাক কলোৱেই। ঠিক তেনেকুৱা দলীয় ভাৱে সেইবোৰ খেলা যায়, দুটা দলৰ মাজত আপোনাৰ খেলাবোৰ আৰম্ভ কৰা হয়। যেনে আপোনাৰ
এতিয়া আপোনাৰ খেলাৰ কথা কব গলে আপোনাৰ হিমা দাসৰ কথা আমি প্ৰথমে কবই লাগিব। যিবোৰ যাক আমি দৌৰবিদ বুলি ক'ব পাৰোঁ। বিশ্ববিখ্যাত লাভলীনা বুঢ়াগোহাঁইয়ো কথা ক'ব পৰা যায়। যাক আমি বক্সাৰ হিচাপে আমি অলিম্পিক মেডেলিছ বুলি আমি জানোঁ। ঠিক তেনেকুৱা আৰু বহুখিনি আপোনাৰ খেলা- ধূলাৰ পিছত ক'ব গ'লে বহুখিনিয়ে আপোনাৰ তথ্য ক'ব পৰা যায়। হয়, আপুনি যিখিনি জ্ঞাত আপুনি মোক অকমান জনাবচোন।
হয়, হয় নিশ্চয়। আ আপুনি যিহেতু ক'লে যে খেলা-ধূলা খেলিলে মানুহৰ শৰীৰ, মন মোৰ ভালেই।
হয়।
আঁ বেয়া চিন্তা ভাৱধাৰাবোৰ নোহোৱা হয় আৰু বিশেষ কৈ আ খেলা-ধূলা কৰি কৰিলে আমাৰ শৰীৰ ভালে থাকে। বেমাৰ-আজাৰৰ পৰা আমি দূৰত থাকোঁ।
হয়।
অঁ, আৰু আমাক সহজে কোনো ৰোগে আক্ৰান্ত কৰিব নোৱাৰে।
উম, একদম সঁচা কথা এইটো বহুত ভাল কথা কৈছে আপুনি। বহুত ৰোগৰ পৰা আমি হাত-হাৰিব পাৰোঁ।
হয়, হয় আৰু যিহেতু আৰু উম খেলা-ধূলাৰ বাহিৰেও আমি যদি স--ৰাতিপুৱা উঠি উম, দৌৰ বা খোজকাঢ়ো তেতিয়া আমাৰ শৰীৰ ভালে থাকে।
ভালে থাকে হয়। আপোনাৰ টোপনিও ভাল আহে আপোনাৰ যদি খেলা-ধূলা নিয়মিয়
হয়, হয় হয় হয়। আ টোপনি ভালে থাকিলে স্বাস্থ্য ভালে থাকে। বেমাৰ আজাৰ পৰা আমি দূৰত থাকিব পাৰোঁ।
হয়। ত ' খেলা-ধূলাৰ ফলত আপোনাৰ নতুন লগৰো আপোনাৰ চা-চিনাকি হোৱা দেখা যায়। নতুন নতুন আপোনাৰ ল ' মানুহৰ লগত আপোনাৰ বন্ধুত্বও গঢ়ে।
হয়, হয় হয়। আৰু খেলা-ধূলা অকল অঁ প্ৰতিযোগিতা বুলিয়ে নহয়। আমি সকলো সময়তে, সকলো ধৰণে, সকলো লগৰ লগত খেলিব পাৰো, আজৰি সময়তো খেলিব পাৰোঁ।
হয়।
সময়ত যেতিয়া আমি আ স্কুলৰ পৰা আহো বা বিদ্ মহাবিদ্যালয়ৰ পৰা আহোঁ তেতিয়াও আমি আজৰি সময়ত খেলা- ধূলা কৰিব পাৰো লগ্ সংগৰ লগত।
হয়।
মানে, খেলা-ধূলাৰ কোনো নিৰ্দিষ্ট সময় থকা বুলি মই নাভাৱোঁ।
হয়, এইটো নিৰ্দিষ্ট সময় ধৰি আপোনাৰ খেলা-ধূলা কৰা নাযায়।
হয়, হয়। আমাৰ যেতিয়া মন যায় আমাৰ তেতিয়া খেলা খেলিব মন যায় আমি তেতিয়াই খেলিব পাৰোঁ। হয়, হয়।
কিছুমান খেলাত আপোনাৰ, খেলা-ধূলাত নিয়মো কিছুমান বান্ধি ৰখা হয়। সেইবোৰ নিয়ম পালন কৰিও আপোনাৰ খেলিব লগা হয়।
হয়, আৰু নিয়ম আৰু দলীয় খেল - খেলবিলাকত খেলা হয় যত প্ৰতিযোগি সাত, অ সংখ্যাকে
হয়।
অ তেনে খেলুৱৈ লাগে আৰু ক্ৰিকেট খেলত এঘাৰজন খেলুৱৈ লাগেই।
এঘাৰজন হয় হয়।
উম আৰু অ।
দল দলীয়
আপুনি অলপ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে ক'ব পাৰিব নেকি? মানে খেলাৰ পৰা আপোনাৰ কি কি উপকাৰিতা হয় উপকাৰিতাখিনি প্ৰায়েটো আপুনি ক'লে উপকাৰিতা যিখিনি অস সুবিধা হয় খেলাৰ ফলত যদি আপুনি অসুবিধা হয় বুলি ভাবে তাৰে বিষয়ে অলপ কিবা ক'ব নেকি?
হয় হয়। অ, অপকাৰিতাৰ বিষয়ে ক'বলৈ গ'লে আমি অ নিৰ্ধাৰি নি খেলৰ বাৰু নিৰ্ধাৰিত সময় নাই বুলি মই ভাবো তথা অ নি এক' যিকোনো ধৰণৰ সময় এটা বান্ধিব লাগে খেলা যধে-মধে আমি খেলা - ধূলা কৰাতো আমাৰ কাৰণে অপকাৰী হব পাৰে। বুলি মই ভাবো কাৰণ আমাৰ যিহেতু আমি দেহৰ প্ৰতিও নজৰ দিব লাগিব।
হয়, পঢ়া - শুনাটো আপোনাৰ খেলাৰ লগতে নিজে হয়। সময় দিব লাগিব, অকল খেলাত ব্যস্ত হৈ থাকিলে আপোনাৰ নিজৰ ক্ষতি হয়।
হয়, নিজৰ স্বাস্থ্যৰ প্ৰতিও আমিও আ ধ্যান দিব লাগিব।
হয় হয়।
ওম আপুনি
তেনেকুৱাই আপোনাৰ ৰ'দ - বৰষুণ থাকিলেও আপোনাৰ খেলাৰ প্ৰতি আপুনি গুৰুত্ব যিবোৰ খেলাৰ বিষয়ে বেছি আপোনাৰ আকৃষ্ট সেইবোৰ আপোনাৰ খেলাৰ বিষয় ক্ষেত্ৰত আপুনি আগবাঢ়ি যায়েই।
হয় হয় হয় হয় হয়।
অত্যাধিক খেলত দুৰ্বল যেনেকা পঢ়া - শুনাটো উম যেতিয়া আপোনাৰ পঢ়া - শুনাত খেলাৰ সেয়ত আপোনাৰ ঘৰৰ পৰা আপুনি গালি স খাব লগা হয়। যদি খেলাত বেছি টাইম দিয়া হয় পঢ়া - শুনাত যদি আপোনাৰ সময়টো হওক
হয়, আমি খেলা- ধুলাৰ লগতে পঢ়া পঢ়া - শুনাটো সমানে বস্ত ত হৈ থাকিব লাগিব তেতিয়াহে আমি
হয় উপকাৰিতা বুলি ক'লে আ আপোনাৰ এইটোকে আমি প্ৰথমতে ক বেলেগ বিশেষ ভাৱেতো ক'ব নাযাও, খেলা- ধূলা খেলিলে অলপ মানুহৰ শৰীৰৰ আঘাত হ আঘাত হোৱা দেখা যায় যেনেকা সাপ পৰি কেনে আপোনাৰ হাত - ভুৰি ভাঙি ভঙা দেখা যায় বা মচকা খোৱা দেখা যায়।
হয় হয় হয়, উম আ
বা আপোনাৰ টোপনিৰ সংখ্যা আপোনাৰ অলপ খেলা - ধূলাবোৰ অলপ কম হয়।
কি কি কলে?
হয়, কওক শুনি আছো?
অ বিদ্যালয় মহাবিদ্যালয় আপুনি? দেখা কি কি ধৰণৰ খেলা দেখা পাইছে আপুনি?
হয় বিদ্য়ালয় মহাবিদ্যালয় সপ্তাহ মত খেলাৰ বুলি ক'লে তটো এইটো বহুত মনোৰঞ্জনৰ আপোনাৰ কথা। কাৰণ বছৰত এবাৰকৈ আমাৰ বিদ্য়ালয় হওক আপোনাৰ মহাবিদ্য়ালয় হওক সেইবোৰ সাপ্তাহিক ভাৱে আপোনাৰ খেলা ধূলা পাতিব লাগিব বা পতা হয়য়ে আপোনাৰ। হ'লে খেৰা ধুলা বিষয়ে দেখিবলৈ গ'লে আমাৰ প্ৰতিযোগিতামূলক খেলা ধূলা দেখা যায় আমাৰ বিদ্যালয় সপ্তাহত। পোনাৰ কেৰ প্ৰতিযোগা হয় বা তোমাৰ কাবাডী আপোনাৰ চৰি আপোনাৰ ক কাবাডীৰ হয় দৌৰৰ হয়। কেৰমৰ কথা ক'লোৱে কুকুৰা যুজৰ দেখা যায়।
হয়।
আপোনাৰ সংগীত চুকীৰ খেলা দেখা কথা কব পাৰি।
হয় হয় হয়। এইবিলাক খেলা আহ বিদ্যায়ালয় মহাবিদ্য়ালয়ৰ লগতে আমাৰ উৎসৱ পাৰ্বনতো পালন কৰা হয় যেনে ভোগালী বিহুত বহাগ বিহুত
হয় ভঠেলি
ভথেলি সকলো আহ আহ হয় হয় সকলো উৎসৱতে এইবিলাক খেলা আমি প্ৰায় ভাগ দেখা পাওৱেই। এইবিলাক মনোৰঞ্জন হয় হয় মনোৰঞ্জনৰ বিষয় হয়। উম। উ
সেয়ে আমাৰ শৰীৰত আপোনাৰ ভাল শৰীৰ ভালে ৰাখিবৰ কাৰণে সেইে খেলাটো অত্যাধিক প্ৰয়োজনতটো আপোনাৰ দেখা যায় বা প্ৰয়োজন বুলি আমি ভাবো।
আৰু এইবিলাক খেলা ধূলাৰ লগতে আমি সকলোৰে লগত একগোট হৈ মিলি জুলি থাকিবও পাৰো। আৰু
হয়।
উম।
মিলি জুলি থাক থকাৰ লগতে আপোনাৰ সকলোোৰ লগতে আপোনাৰ ভাল বন্ধুত্ব কৰে। হয় হয় আনন্দ উল্লাস হয় আৰু মন ভালে থাকে সকলোৰে লগত একগ্ৰত হয় যেতিয়া আপোনাৰ খেলা খেলা হয় উৎসৱ পাৰ্বনৰৰ লগতে আপোনাৰ তোতে ঘৰত যদি আপোনাৰ ঘৰৰত যে লুডু যেনেকুৱা আপোনাৰ ক'ব পাৰি যে লুডু লুডু খেলাো আপোনাৰ ঘৰতে খেলিব পাৰে।
হয় হয়।
বহুতৰ নজনা কথাও খেলাৰ পৰা আপোনাৰ জানিব পাৰি বহুতৰ খেলা যেনে নিয়ম থাকে সেইবোৰ নিয়মো আপোনাৰ বহুতে নাজানে হলে লগ বন্ধুৰ পৰা আপোনাৰ সেইবোৰ খেলা খেলাৰ ফলত আপোনাৰ বহুতো নিয়ম জানিব পৰা যায়।
অ আৰু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণেও এইবিলাক খেলাৰ নিয়ম পালন কৰা হয়। ত হয় উ।
ঠিক আছে আপুনি আপোনাৰ পৰা বহুতো কথা মই নজনা কথা জানিব পাৰিলো। সেয়ে বহুতো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আগলৈ আপোনাৰ পৰা বহুতে নজনা কথা মই জানিব পাৰিম বুলি আশা থাকিল।
হয় হয় নিশ্চয় মোৰো ভাল লাগিল আপোনাৰ লগত কথা কৈ বহুতো নজনা কথা শিকিব পাৰিলো।
হয় ঠিক আছে আপোনাৰ বিগত। সময়তো যেনেকৈ আপোনাৰ পৰা নজনা কথা মই জানিব পাৰিম। সেইখিনিয়ে আপোনাক সেয়ে ধন্যবাদ থাকিল ঠিক আছে।
হয় হয় ঠিক আছে ৰাখো।